হেল্ল'। হেল্ল'। নাই শুনা নেকি?
কি কৰি আছ? একো কৰা নাই। কি কৰিছ? একো নাই কৰা।
অ একো নাই কৰা। এই ভাত বনাই আছো দালিয়ে ভাতে।
অঁ মই এই পথাৰত চাহ দিবলে ওলাইছোঁ।
অহ, মই ফোন এটা বোলো কৰি চাওঁ চোন।
তাকেহে।
অঁ চাহ কিহে দিছ'?
চাহ হেই পকৰি পকৰি বনাইছো।
অঁ, তহঁতৰ আজি আজি অঁ আজি বোকাত দিছে তেতিয়া।
নাই দিয়া নাই দিয়া।
আকৌ নাই যদি কাৰ? অ ৰুব কি হেৰি আছে মানে।
এ কোৰ কোৰ মাৰিছে।
অঁ অঁ।
এ বেলেগ মানুহ এজনে কোৰ মাৰিবলৈ আহিছে।
অঁ।
তাৰ পৰা সেই কোৰ কোৰ মৰা মানুহক চাহ দিও তাকো সিজন আহিলে নে নাই ক'ব নোৱাৰো। মই বোলো পথাৰলে লৈ যাওঁ আও চাহ।
অঁ অঁ, এনে পকৰি বনাই হ'ল নাই?
পকৰি বনাই হ'ল। পকৰি হ'ল, চাহ হ'ল লৈ পেলাই যাম আৰু।
অঁ এতিয়া যাব হ'ল নহয় অঁ।
বাকী এতিয়া খা খবৰ বোৰ কি হৈছে জানো। আমাৰ হেৰি ছাৰ ডিব্ৰুগড়লে গ'ল মোক কৈছে দায়িত্ব দিলো দেই।
অঁ তাকেহে মই বোলো এনেই লগাই চাওঁচোন বুলিহে লগাইছিলোঁ।
অঁ লগাই চাওঁতেনে আহিছে, এতিয়া জানো
উম উম।
ফলাফলটো কি হয় কৰি থাকোচোন বাৰু।
অঁ।
হয় নহয়?
উম।
কালি দিনটোৱে সেমেকা এই সেমেকামূৰীয়া হৈছেগে কথা কামবিলাক।
অ কিবা প্ৰথমতে আমাৰ যেনেকুৱা উৎসাহ আছিলে মানুহ বিলাকৰো উৎসাহটো নাইকিয়া হৈছে লাহে লাহে ন?
উম উম চচ কেৰাহিও জ্বলিবলৈ লৈছে যে।
অ কালি মোলে নকৰিলি কেলে
নাই কোৱা ত' সেই তইও নকৰিলি, মইও তোৰ চাগে মই ব্যস্ত হৈ আছ মইও এখন ইমান ভাগৰ লাগিছে মাটি ৰুই ৰুই।
কালি তই ফোন তই যে ফোন কৰিলি, অ মই ফোন কৰিছিলো নেকি তেতিয়া। হয় নহয় বা মুঠতে মই ফোন কৰিলো তই কেতিয়া কৰিবি এতিয়া কৰিবিনে কি সুধিব কাৰণে লগে লগে লগালো মানে তোৰ ভাগ বিজি- কিবা মানে মই আৰু ৰক্ষাই নাপালো তাৰ পিছতে নলগালোয়ে আও।
বিজি।
অ বিজি নহয়তো ফোনটো।
মোৰ ফোনটো ৱেইটিং বুলিহে ক'ব বিজিটো মানে মোৰ ফোনটো কিবা এটা নেটৱৰ্কটো হেৰি হৈ হৈ গৈছে হ'বলা
অ আৰু এদিন কেলে মই বিজি বুলি কোৱা নাই ছোৱালীয়ে তোক কৈছিলে যে সেই তই বিজি‌ আছ আক এনেকে কৈছিল যে
অ এই নেটৱৰ্কটো মানে নেটৱৰ্কৰ কাৰণে হৈছে নেকি ই
পালে মানে বিজি বুলি কয় চাগে
অ এনে মইতো ফোনটো আহিলে মোৰ ৱেটিঙতে সোমাব
অ ৱেটিঙতে সোমাই ত, মো ভাগও ৱেটিঙতে সোমাই
নেটৱৰ্কৰ কাৰণেহে হৈছে
ঙ
অন্য নহয়
উম উ সেইটোৱে কথাটো
উম নেটৱৰ্কৰ কাৰণে হেৰি হৈ গৈছেগে
কালি এতিয়া কল চল কৰিলি নাই
কালি নাই কৱা
উ উম
মই কালি দিনটো সেই তে একোৱে কৱা নাই মই ত শুলো হে আও
উম উম
ওচৰত বিয়া এখন আছিলে
অ তো ভাগ তো ভাগ যে তোৰ চাগে হ'লেই কলবোৰ সেইবোৰ সেইখন টাস্কবোৰ
নাই নহয় নহয়
অ
মই একোৱে হোৱা নাই
উম
অ ইমান মাথা মাৰি থকা নাই আৰু বোলো হ'ব আজি খোল খাব বুলি কৈছে আজি হ'ব বুলি কৈছে অ অ
মই সে মই এতিয়া তাকে চাবলৈ দিছিলো মোলোতো এই ছোৱালী কন্দা আছে মই বোলো সেই ফোন এটা মাৰি চাও ৰ বোলো এ তোলে মাৰো এনো নধৰে বুলিয়ে ভাবিছো তাই কৈছে কলতোনো কেলে নষ্ট কৰিছানো তুমি বোলে সেটো তাছত মই বোলো এই থক দে বোলো এনেও গোটেইকেইটা কৰিব নাপাওয়ে
নষ্ট হ'লেও নহ'লেও আজি বন্ধ হ'বয়ে
উম সেই কি হল যদিও ঠিক নাই বোলো ঠক দে বোলো আও এনেও গোটেই কেইটা কৰিব নোৱাৰোয়ে টাইম নাপাও যদি তাৰ পিছতে বোলো লগাই চাও মোৰ লাগিলে নহয়
পিছতনো কি কৰিবি টাইম নাপাও
উম নহয় সেইটো কথা কোৱা নহয় আকৌ যদি বন্ধ হেই কি গোটেইকেইটা যদি বন্ধই যদি হৈ যায় গোটেইকেইটা কৰিব নে পামে এনেও কল সেই কথাটো কৈছো
তাৰপৰা মই এই চাহ লৈ ওলাইছো আও।
অ এতিয়া যা তেতিয়া হলে আকৌ নহলে দিগদাৰ হব নহয় চাগে?
আহ
দিগদাৰ হ'ব নহয় চাগে গৈ থাক নহ'লে আম
যাম ৰ কেলে দিগদাৰ হ'ব পকৰীয়ে লৈছো পকৰী চাটনি বনাই লৈছো
অ, পকৰীয়ে পিয়াজ ভে কি বেচন, পিয়াজ আৰু
বেচনে, পিয়াজে দি পেলাই পকৰি বনাইছোঁ তাৰপৰা চাটনি বনালোঁ আদা, নহৰু দি। আদা, নহৰু এইবোৰ কিবা সিবি এসোপা দি।
অ', অ', আকৌ ল'ৰা কাৰণে কি কৈছে?
ল'ৰায় তো ল'ৰায় সেই লৰাই হেৰি কৰিছে পপকন এপেতি লৈ লৈছে আৰু।
পথাৰলে খাব লাগে।
গোটেইকেইটা যাম আৰু ওলায়।
বাপেকো গ'ল বাপেক গ'ল কোৰ মাৰিবলে। বাপেকে লগৰ বেলেগ এটা মানুহ কোৰ মাৰিবলে মাতিছে অকলে কোৰ মাৰিব নোৱাৰে।
নোৱাৰোঁ নেমাৰিলে বোলে
অ, সেইকাৰণে সেই
উম, এহেতৰ হেৰি ঘৰ পিছফালে নেকি মই ফোন কৰি যে কৈ থাকো মানুহ ঘৰ পিছফালে?
অ', অ', সেইজনীয়ে ফোন কৰিবলে এৰিলে আৰু।
মানে ফোন কৰিবলে এৰিলে নেকি মোলে এদিন কৰিছিলে ৱেটিঙত সোমাইছিলে তোৰ লগত পাতোতে নেকি? তাৰপিছতে অ, আকৌ লগাই চালো তাৰ পিছতে মানুহজনী বিজি পালো আওঁ। এ ৱেটিঙতে হ'ব বাদ দিয়া মইও বিজি পালোঁ। তাৰপিছৰ বা আকৌ মই নলগালোঁ সেহঁতেও নলগালে আওঁ।
উহু, সেই তাৰপিছত মানুহ চচ জ্বলিলে।
অ', অ', চচ জ্বলাৰ পিছতে ফোন কৰিছিলে পাই তই যে কৈছিলি চচ জ্বলিছ তে এনেকে -এনেকে কৈছিলে অ, তই যে কৈছিলি তাৰপিছৰ বা মুলে জানা মই বুলো অ, এই যেনিবা কি হেইত ফোন কৰি আছে আকৌ? উম, গালি খাই পেলাই এনেকে হৈ গৈছলে।
উম, মাথাটো অলপ গৰম -গৰম তাহাতে।
উম, জেল হ'ল বোলো আকৌ ফোন কৰি থাকিব নালাগে ভাবিছিলে তাৰপিছতে আকৌ মোক চাই লোৱা যি হব চি হব বুলো আকৌ কথা পাতিয়ে থাকো আ এনেকে ভাবিছে।
অ, আমাক কাটিলেও কাত না কাত খাত মই এতিয়া কাহী পেলাক কৰিমহি বাৰু পথাৰতো কৰিব পাৰিম নহয় এতিয়া গৈ?
উম- উম বাই হে এতিয়াকে টো বৰ লাহে -লাহে যায়।
অ,
উম, কিন্তুতো যাব হ'ল যদি যোৱা। উম, এক মিনিটৰ মানে এতিয়া মানে সময়টো ধৰি আছে কাৰণেহে।
অ, লাগিছে আৰু সেইটোৱে ইনে বোলে হেৰীক কিবা এটা কৰিবলৈ গ'লেও পটককে টাইমটো গুচি গ'ল।
উম, তেনেকে কম এতিয়া তাৰমানে কথা- বতৰা নাই এইফালে কামলে যে দেৰি হৈছে। যে সেইটোকাৰণে নেজাই নোপোৱা হৈছে।
সেইটোৱে বৰ জঞ্জাল।
আমাৰ চাহ দিবলৈ আহিছোঁ মানুহজন দেখোন আপাৰি সেইফালেহে গৈছে।
কোনটো এইটো কৰে নেকি? কত গৈছো মানুহটো আমি খালো মই ভাত ভাতে দালিয়ে বনালো, তাৰপিছতে মায়ে কিবা চবজি বিচাৰি ঘুৰি ফুৰিছে কিবা পাও নেকি।
অ,
আমাহে এক একো বনোৱাই নাই মই বনামহিহে আহি চাহকাপ দি থৈ আহোগে। এতিয়া বাদ হে বনাম।
অ, দেতা আহি আছে নিকি তহঁতৰ?
অ, আহি আছো।
উম।
পাছফালেহে।
অ তাকে উহুহুম, এতিয়া তো যিকোনো কথা পাতিলে মানে মানুহে আৰু কথা পাতি আছে এ এনেকে ভাবিব।
অ অ সেই বুলিয়ে ভাবে ভাবক ভাবিলনো শোনে মই আৰু লোকে আজিকালি কোনোবাই কিবা ভবাটো মই কেয়াৰেই নকৰো।
উম।
মই নিজৰ মতে চলো বিন্দাচ মোৰ কোনো একো হিলা, কৰিবও নোৱাৰে সিলাবও নোৱাৰে।
উম।
আহ মই মোৰ নিজৰ কথা, মোক যদি এই আমি পথাৰ যেতিয়া ৰুই থাকো গোটেইকেজনী তই পকটো ব কাকে কেলে নিচ ইফালে আহচোন হ'লে সেইটো মোৰ কথাহে মই যেনিয়ে ৰু, উ হেতলগতো নাই মানুহ আই, ত এই হেৰি গৈছিলে যে আমাৰ ঘৰলে বোৱাৰীজনী,
উম উম।
গাড়ী লৈ যাওতে যে,
জানিছো অ।
অ তাই মই, তাই মই নগলে তাইও নাযায়।
অ,
হ
উম, বৰ ভাল পায় ন তাই?
উম, লদা খাই থাকো আৰু দুই জনীয়ে তাতে,
নহয় এদিন হেৰি ল'ৰা বাৰ্থডে হেৰি আকৌ হে বাৰ্থডেৰ সময়ত আমি মানে ওলাই আহিছো তেতিয়া, তেতিয়া বোৱাৰীকেইজনী মান সোমাইছিলেগে নহয়, তেতিয়া সিহঁতি সোমাইছিলেগে হপাই। তেতিয়া চিনি তিনি নাপাওঁ যে। ধুনীয়া ধুনীয়া বোৱাৰীকেইজনী মান দেখিছো আৰু আমি থাকা দেই বুলি কৈ থৈ আহিছো, কিন্তু সিহতক চিনি নাপাও। সিহঁটোও অ অ সেটি মানে।
ভাল মান কি কিজনীমান। ভালেই আৰু চবেই ভাল নিজৰ নিজৰ চবৰে বেলেগে বেলেগ ই এটা আছে নহয় আৰু
চবৰে নেচাৰ বেলেগ বেলেগ। থাকে কেতিয়াবা, সেইটোৰ লগত যেনিবা আমি এডজাষ্ট হ'ব নোৱাৰোঁ কাৰণে ভাল নালাগে কথাটো সেইটোহে।
উম সেইটোৱে, উম ঠিক আছে তেতিয়া হ'ব দে মই হেৰি-
অ অ, হব, উম উম।
হ'ব।
উম, নে বহুত কষ্ট আছিল এইটো আদ হেৰি নেকি